হেল্ল'?
অ', কোৱা?
অ', কি কৰি আছা?
এনে আছোঁ, তুমি?
মইয়ো ৰবা বেলেগ মানে জাগা এটাত গৈছিলোঁ। এতিয়া আহিলো তোমাৰ। তাতে মানে কি জানানে অ', ফুৰিব গৈছিলোঁ বাৰু আজি আজি বন্ধ পাইছোতো। ত' তাতে কি হৈছে তোমাৰ হোটেল এখনত সোমাইছিলো হা। ইমান ধুনীয়াকে তোমাৰ বিৰিয়ানী বনাইছে নহয়, খাই কিনে বহুত ভাল লাগিছে আৰু তোমাৰ দামটোও মানে তুলনামূলক ভাৱে কম আৰু বাকী ৰেষ্টুৰেন্ট বোৰতকে। সেইকাৰণে ভাল লাগিছে খাই কিনে, যাবা নেকি তুমি?
ক'ত গৈছিলা?
মই মাছ বিৰিয়ানীত গৈছিলোঁ।
অ', অ', মাছ বিৰিয়ানী গৈছা তাতে মইও খাইছো বাৰু ভাত।
অ', অ', অ', বহুত ভাল, এনে তুমি বিৰিয়ানীয়ে বেছি ভাল পোৱা নে বেলেগ কিবা তেনেকুৱা ধৰণৰ খাদ্য খাই ভাল পোৱা? বাহিৰা বস্তু
বিৰিয়ানীটো ভাল পাওঁ কিন্তু মই বেছি মানে হাক্কা নুডেলছ মানে চাওমিন টো বেছি ভাল পাওঁ।
অ'।
মানে মই য'তে কিয় নাযাম ৰেষ্টুৰেন্ট কেফে মোক মানে চাওমিনটো লাগিবই।
অ', চাওমিন টো বহুত বেছি ভাল পোৱা নেকি?
অ'।
মইও খাওঁ কেতিয়াবা কেতিয়াবা মই চিকেন চাওমিনটো বেছি ভাল পাওঁ মানে। মই বেছি নাখাও তথাপিও, যেতিয়া খাও তোমাৰ চিকেন চাওমিনটোৱে খাই ভাল পাওঁ।
অ', মইও মই ভেজ টো ভাল পাওঁ, চাওমিন হলে হ'ল ভেজ মানে ভেজ হওক বা চিকেন হওক মানে মইতো ঘৰতো বহুত বনাই বনাই খাই থাকো আজি ৰাতিপুৱাও খালো বনাই।
বা নিজে বনোৱা?
অ', মই নিজে চব বনাব পাৰো।
অ', এনে তুমি জাংক ফুড কি কি বনাই কিনে খাব পাৰা?
হা?
এনে জাংক ফুড ধৰা বাহিৰা খাদ্য কি কি বনোৱা তেনেকে?
অ' জাংক ফুডটো মই চব বনাও যেনেকে মম' চাওমিন ৰোল। তাৰপিছত ধৰা আৰু কিবা কিবি তেনেকে ফ্ৰেঞ্চ ফ্ৰাই ফ্ৰাইড ৰাইচ এনেকে চব বনাব পাৰো আৰু যিটো মানে খোৱা সেইটো মানে ক'লে হ'ল মই বনাব পাৰিম।
অ অ মইও তোমাৰ এইটো পাস্তাটো যে সেইটো বনাই কিনে খুব ভাল পাওঁ। তাৰ পিছত তোমাৰ হেৰি পাস্তা বনাও তোমাৰ নুডলছটো বনাই থাকো বাৰু সেইটো সদায় বনাও তাৰপিছত তোমাৰ ত কি কয় অ চাওমিন টো কেতিয়াবাহে বনাও মানে মই চাওমিন টো মানে প্ৰচেছটো বহুত দীঘলীয়াটো সেইকাৰণে মই কি কৰো চাওমিনটো নবনাও পৰা পক্ষত তাৰ পিছত তোমাৰ হেৰি বনাই ফুচকা ও বনাই ভাল পাওঁ। অ অ ফুচকা মই খাইহে ভাল পাওঁ মানে বনাব নোৱাৰো মানে তাৰে পানীটো যে সেইটো মানে ভালকে বনাব নোৱাৰো মই। মানে কিমান পৰিমানৰ ধৰা জলকীয়া নিমখ তেনেকুৱা ধৰণৰ বস্তু বোৰ দিব লাগে সেইটো মানে আন্দাজত টো নাই সেইকাৰণে মই নবনাও তাৰপিছত তোমাৰ এইবোৰ যে কি কয়। পিজ্জা-চিজ্জা যে সেইবোৰ মোৰ ভন্টিএ বনাই। তাইৰ পৰা অলপ চলপকে শিকিছোঁ তেনেকে বনাও আৰু কেতিয়াবা।
অ তেনেকে পিজ্জা-চিজ্জা তো ময়ো বাৰ্গাৰ চব বনাব পাৰোঁ। আহিবা এদিন মোৰ হাতৰ খাবলে।
অ যাম বাৰু এনে তুমি বাহিৰা খানাটো বহুতে বনোৱা বাৰু এনে ঘৰত বনোৱা কি কি খাই ভাল পোৱা এনে
ঘৰত বনোৱা মানে কি কি আৰু মই ভাত - চাত ইমান এটা খাই বেছি ভাল নাপাওঁ। এই সদায় ভাতকেইটা তাকে খাই খাই বৰ লাগে চবৰে লাগে।
অ অ সেইটোও বাৰু হয়।
অ মই এনে যদি কিবা মানে থাকিলে এনে ধৰ ঘৰত আছোঁ মই তেতিয়া মই মানে এনেই চাওমিন বনাম পাস্তা বনাম মেগী বনাম তেনেকে খাই থাকো আৰু এনে মই মানুহ মানে সদায় সদায় বনাই নাখাওঁ এনেই মন গ'লে কেতিয়াবা ওলাই যাও। আমাৰ ওচৰতে ইমান ধুনীয়া ধুনীয়া ৰেষ্টুৰেণ্ট আছে কেফে আছে তাতে খাই আহোঁ।
অ', আমাৰো ওচৰতে ধুনীয়া ধুনীয়া তোমাৰ আ, মানে সন্ধিয়াকে যে বহুত কেইটা দোকান একেলগে বহে। আমাৰ কলেজৰ পাৰতে তাতে তোমাৰ ফুচকা আইচক্ৰীম তাৰ পিছত কোনোবাই ম'ম' খালে। তাৰপিছত তোমাৰ আহ পফকণ, চিকেন পফকন থাকে, চিকেন পকৰা থাকে। তেনেকুৱা বহুত কেইখন দোকান থাকে। কোনে কোনখনৰ পৰা খাব খাব আৰু। মানে গধূলিকে ওলাই গৈ কিনে দৃশ্যটো দেখিয়ে ভাল লাগে বহুত মানুহ তাতে তেনেকে ৰখি কিনে খাই থাকে। মই বাৰু কেতিয়াবা কেতিয়াবা মানে খাব মন গ'লে সন্ধিয়াকে আ। মই যাওঁ তেনেকে খাই আহোঁ ভাল লাগে বাৰু আৰু কেতিয়াবা যদি দূৰৰ জাগাত যাওঁ এতিয়া তোমাৰ ভাল ৰেষ্টুৰেণ্ট এখনত যাই কিনে তোমাৰ সেই ধৰা বিৰিয়ানী খালো বা চিকেন টিক্কা ৰল খালো তেনেকুৱা ধৰণৰ বস্তু বোৰ খাই মানে বেছি ভাল পাওঁ ৰ'ল-চল
অ মোৰ মানে
তুমি যে কৈ আছা এতিয়া মানে মোৰ খাবই মন গল এতিয়া ইভিনিং ভাবি আছো বতৰটোঅ ভাল।
ম'ম'কে খাব যাওঁ নেকি ম'ম' আৰু কে এফ চি।
উম, আজি তোমাৰ হেৰি বৰষূণ অ', বৰষুণ দি আছেতো সেইকাণে পকৰা
বৰুষুণৰ বতৰতেতো মানে ছাতি লৈ গৈ কিনে ম'ম খোৱা। ৰাস্তা মানে ফাষ্ট ফুড আৰু ৰাস্তাত এনেকে খোৱা মজাই বেলেগ।
উম, উম, বৰষূণ দি আছেতো তোমাৰ ট পকৰি আৰু গাখীৰ চাহ খালে বেছি ভাল হ'ব নেকি। মই সেইটোৱে ভাবি আছ
মইতো চাহ নাখাওৱে পকৰি খাব পাৰিম। অ', মই চাহ নাখাওৱে। মানে এনে কফি খাব পাৰিম কিন্তু কফি পকৰি ভাল লাগেতো খাই।
অ', মই মানে চাহো খাওঁ তোমাৰ আৰু
উম।
কফিও খাওঁ মই মানে দুটাই খাওঁ আৰু। তোমাৰ ৰাতিপুৱাকে মই চাহ খামে মানে। চাহ নাখালে ভাল নালাগে যে। আৰু সন্ধিয়াকে একাপ খাম। তাৰ পিছত তোমাৰ আ আৰু কফি চফি খাওঁ মানে ৰেষ্টুৰেণ্টে চেষ্টুৰেণ্টে গ'লে মই। কফিয়ে খাওঁ। চাতুটো তাতে খোৱা নাযায় বাৰু। আৰু বন্ধু বান্ধৱীৰ লগত গ'লেতো চাহ খাই ভালো নালাগে দিয়াচোন। চবে চাহ নাখায়। এতিয়া তুমিয়ে ক'লা তুমি চাহ নোখোৱা।
এই নাই ভাল লাগে। যেতিয়া একদম চবে মিলিবা মানে দছ জন পাঁচ জন সেনেকে।
তাৰ পিছত এত টা ভাল জাগাত চাহৰ আড্ডা বুলি এটা ৰাজগড়ত আছে হা। তাতে মানে আমাৰ ফ্ৰেণ্ডবোৰ মিলি কিনে তাতে চাহ খাওঁ একাপ চাহ লও। আৰু একোৱে নলওঁ দেই আৰু ল'ৰাকেইটা লয় ফ্লেগ শ্লেগ। তেনেকে মানে বহি কিনে আদ তাও মাৰি থাকো চাহো খাই থাকো ভাল লাগে সেনেকে। এনেই ধৰা কেতিয়াবা ফটো চটো উঠিবলে ৰেষ্টুৰেন্ট কেফেত গ'লো। তেনেকে তাতে চাহ তা না খাও কিন্তু আজি মোৰ চাহ খাব মন নাই। বতৰটো দেখিছানে বৰষুণৰ বত তৰ একদম মানে গৰম গৰম ম'ম' খাব মন গৈছে আৰু তাৰে চুপটো।
হু হু মোৰ মানে ত মানে অলপমান ওলোটা হয় তোমাতকে মোৰ বৰ ষুণৰ বতৰত তোমাৰ চাহ আৰু পকৰা। বা চিঙৰা তেনেকুৱা ধৰণৰ বস্তুবোৰহে খাই মোৰ বেছি ভাল লাগে।
অ' খাবা তুমি যি খোৱা আৰু মই মমতো খাই গুচি আহিম।
অ' অ'। মই ম'মতো খাওঁ কেতিয়াবা কেতিয়াবা খাওঁ বাৰু তাৰ পিছত তোমাৰ নম ম'মতকে বেছি। এই চিকেন পপকৰ্ন বনাই থাকে দোকানত সেইবোৰ খাই বেছি ভাল পাওঁ তোমাক। বা চিকেন ললিপপ তেনেকুৱা ধৰণৰ বস্তুবোৰ খাই বেছি ভাল লাগে আ
তুমি এনে কেফে চেফেত যে যোৱা তাতে কি কিবা কেফে নহয় কেফেত নাপায়, ৰেষ্টুৰেন্টে যোৱা কেতিয়াবা থালি খাই পাইছানে?
থালি অ', থালি খাইছো মই, তুমি?
খাইছো মোৰ মানে বাহিৰৰ ভাত কেইটা ইমান এটা ভাল নালাগে
অ'
মানে ঘৰৰ ভাতটো মানে যিমান বেছি টেষ্টি ন মানে বাহিৰা চবতে তোমাৰ ভাল নালাগিব হা খালি
উম উম
অ' ধৰা বহুত মানে ভালকে বনোৱা বা ৰিভিউ চিভিউ চাই ল'বা আগতে কৰ'বাত যদি থালি খাব যোৱা তেনেকে চাই কিনেহে কে যাবা মই মানে এনেকে যাওঁ কি এদিন মানে মোৰ লগৰ জনীয়ে এটাত লৈ গৈছিল হা চানমাৰিত ব্ৰিজৰ তলত আছ ছে কেফ মানে ৰেষ্টুৰেনটো তাতে থালি এশ টক কা লয় চিকেন থালি। তাই কলে মোৰ চিকেন থালি খাব বৰ মন যাই আছে ব'ল যাওঁ মও গ'লো লাষ্টত যে ভাতটো ইমান বেয়া লাগিছে মানে কি কম আৰু পুৰা ভেদ-ভেদেৰীয়া ভাত দিছে আৰু চিকেনটোত অনলি পানী আৰু দুই পিচ চিকেন দিছে বহুত খাই এক্দম ভাল লগা নাই বহুত বেয়া লাগিছে
অ' হয় হয় কিছুমান তোমাৰ ৰেষ্টুৰেন্টত বেয়াকে বনায়ে তোমাক এতিয়া ধৰা মই ইয়াৰ পৰা গাঁৱত গৈ আছিলো মোৰ গাঁৱলৈ দেউতাৰ লগ ত হা তাতে মানে ভাত খাইছিলোঁ ইমান মানে বেয়াকে বনাইছে তোমাৰ দালিতো একেবাৰে পানী পানী তাৰ পিছত ভাজিটোৰ একো সোৱাদ নাই তোমাৰ ভালকে নবনাই সিহঁতে আৰু চয়াবিনৰ কিবা এটা আঞ্জা বনাইছিল সেইটোতো মানে চয়াবিন কেইটা ভালকে ভাজি লোৱা নাই ধৰা তেনেকে বনোৱা নাই আৰু ঘৰৰ নিচিনা সুত নহয় আৰু এতিয়া ধৰা আমাৰ মাহঁতে যেনেকে সোৱাদ কৰি বনায় এটা আলু ভাজি খালোঁ বহুত ধুনীয়াকে সোৱাদকে বনাই কিন্তু কিছুমান ৰেষ্টুৰেণ্টত তেনেকে নবনায়। আৰু এতিয়া আমি যিহেতু গাঁৱলৈকে গৈ আছোঁ তাৰে ষ্টেচন বোৰৰ কাষত তোমাৰ ভাল ৰেষ্টুৰেন্টটো নাথাকেতো সেইকাৰণে যি কেইখন পোৱা যায় তাতে খাব খাবলে মানুহবোৰ বাধ্য হৈ যায় ইমান দূৰৰ যাত্ৰা কৰি কিনে মানুহবোৰতো উপায়ো নাই সেইকাৰণে তাতে সোমাব লগীয়া হৈছিল। কিন্তু মই তথাপিও নাখালো মানে মই কেক এটাহে কিনি খালোঁ দশ টকীয়া কেক, আৰু পানীৰ বটল তেনেকেই মানে থাকিলোঁ। মানে বহুত মানে ফাল্টু খানা বনাইছিলে
উম উম আৰু এইয়া হেৰিত খাই পাইছানে তুমি আহ অ শিল শিল পুখুৰা নহয় ৰবা দীঘলী পুখুৰীত যে কিবা নামটোৱে পাহৰি থাকিলোঁ মই ৰেষ্টুৰেণ্টটোৰ
অ
কিবাটো আছিলে তাতে খালো বাৰু হা বহুত টে আৰু মানে থালি ইমান টেষ্টি ন তুমি মানে তাতে এদিন খাই কিনে ভাবি থাকিবা আৰু এদিন যাওঁ নেকি আৰু তাতে ন আইটেম কেইটা দিয়ে জানা
এশ বিশ টকা নেকি সেনেক কে লয় হা এতিয়া দাম বাঢ়ছে নেকি নাজানো কিন্তু তাত ততে থালিত মানে তেইশ খন আইটেমে থাকে
অ অ বহুত কম দামত দি আছে ন আৰু
উম।
তো চাগে ঠিকে আছে।
বহুত টেষ্টি তুমি খাব পাৰা।
অ' যাব লাগিব বাৰু মানে ভাল ৰেষ্টুৰেণ্টে। পোৱা নাযায় আজিকালি আৰু বেছিভাগ ভাল ৰেষ্টুৰেন্টত কি হয় তোমাৰ! দামতটো মানে বহুত বেছি লয় বাজেটতকে বহুত বেছি হৈ যায় তেতিয়া। উপায় নাই যাব নোৱাৰি আৰু মানে
উম
চব বস্তু মানে মেনেজ কৰিব লাগিবতো তোমাক অকল খাৱাতে মানে উৰাই দিলেও নহব সেইখিনি কথাও ভাবি কিনে মানে অ সেইকাৰণে যোৱা নহয় মানে বেছি ভাল ভাল তোমাৰ ৰেষ্টুৰেন্টবোৰত
অ
আজি আজি যাম বুলি ভাবিছো বতৰটো চাই কিনে ভাবিছো কিন্তু বানপানী নহলে হ'ল আৰু বেছি বৰষুণ দিলে
নহয় নহয় বেছি দূৰ নাযাও নহয় কমাৰ্চলেহে যাম
অ কমাৰ্চলৈকে যাব পাৰি তথাপি বৰষুণতো কমক ককচোন বতৰটো বাৰু এনেকে থাকক বৰষুনটো কমিলে যাব পাৰিম
বৰষুণ দিয়া নাই ৰ'বা টোপ তাপকে কিবা এটা অলপ চলপ দি আছে ইমানো বেছিকে দিয়া নাই যে বানপানী হব
অ যাব পাৰি
হয়
অলপমান টুপ টাককে যিখিনি দি আছে সেইখিনিও কমিলে মানে নহ'লে অলপ অলপ ভিজি যাম ন
অঁ ভে